শুনা পাইছা?
অ' শুনা পাইছো।
অ' কি কৰি আছা?
এনেই আছো ৰবা, তুমি কি কৰি আছা?
মই আছো এনে, আ দিনটো কেনে গল।
দিনটো মানে এনে, বৰ্তমানত গলে এতিয়া শুয়ে আছো।
অ' এতিয়ালৈ কি উঠাই নাই?
উঠাই নাই ৰবা, তুমি উঠিলা?
অ' মই য পাঁচটা পাঁচটা উঠিলো, আহ চাৰে পাঁচটাত শুইছিলো। আৰু কি কি ফন চাই আৰু বৰষুণ দি আছিল অলপ। তে অ' ভিজি ভিজি গলো, ইমান, উ আহি কিনে অলপ তাৰ পিছত উম চাহ, চাহ বোলে অটছ খাই তোমাক ফোন কৰি আছো, কি কৰি আছো তুমি?
হয়, হয় হয়।
উম।
মইয়ো এনে তোমাৰ, কোৱা, কোৱা কোৱা, কোৱা।
কোৱা কোৱা।
মছ। ময়ো এনেই আছো ৰবা, শুয়ে আছো উঠি চাহ পানী খোৱাই নাই। এই উঠিলো, উঠিম বুলি ভাবিছো আৰু।
হয়, হয়।
তোমাৰ খবৰ পিছে কেনে?
ভালে, উ পায়।
মোৰো ভালেই দিয়া।
পঢ়া লিখা কেনেকে চলি আছে?
পঢ়া-লিখা মানে এতিয়াতো আমাৰ বন্ধয়ে দিছে।
হয়, হয়। আমাৰো বন
বন্ধ দিলে তোমাৰ, হয়, হয়, হয়। বন্ধ দিলে এতিয়া আমি বন্ধ দিলে এতিয়া আমি আমি পঢ়িব লাগে, কিন্তু আমি এতিয়া অলপ খেল ধেমালিতে বেছি বিজি আছো।
মানে বেছি খেলোৱেই। উ। তিয়া বন দিয়ে, তেতিয়া মানুহে বেছি খেলে। এই বহুত বিলাক পাইছো নপঢ়েই বেছি। পঢ়িব কাৰণে দিয়ে
হয়।
বহুত তুমি, তুমি কি কোৱা?
মই তুমি, মই তুমি কোৱা মতে তুমি মই খেলি ভাল পাওঁ বেছি, খেল খেলি ভাল পাওঁ। তুমি খেলি ভাল পোৱানে?
অ', ভালপাওঁ। অ', ভাল পাওঁ, মানে চবতকে বেছি ভাল মোৰ ক্ৰিকেট লাগে। মানে চব, চব লগ লগত থাকে। এফালে কথাও পাতে, ক্ৰিকেট খেলে, মানে সবতকে বেষ্ট মোক ক্ৰিকেট লাগে, তোমাক কি লাগে?
হয়। হয় তুমি ঠিকে কথা কৈছা হয়চন। ক্ৰিকেতটো খেলি ভাল লাগে, মও খেলি ভাল পাওঁ ক্ৰিকেটটো।
হয়, হয়। তোমাৰ ক্ৰিকেট ভাল লাগে নে ফুটবল ভাল লাগে?
মই ক্ৰিকেট খেলি বেছি ভাল পাওঁ, কাৰণ মই ক্ৰিকেট ধৰিলোৱা, তুমি মই ক'ৰবাত গ'লেও মোক ক্ৰিকেট, মই ক'ৰবাত গ'লে ক্ৰিকেট খেলো। বা মোৰ লগৰ ছোলী মোক কল কৰি কয়, ফোন কৰি কয়, তুমিও ক্ৰিকেট খেলবা নাহা নেকি সেনে কয়। ক্ৰিকেট মানে য'তে হ'লেও তুমি মোক মাতিবই মানে, ফোন কৰি মাতেই। কেট খেলিব লাগে আহা, সেনেকুৱা।
অ', অলপ ভাল লাগে না চব লোক
হয়, হয়।
চাই গেলে নি ফনটো থৈ কিনে এ, একচাইদে থাকে, চবে ধেমালি কৰে, হয় নে নহয়?
হয়। হয়, হয়, হয়।
এ, আৰু।
ক্ৰিকেটটো খেলি ভাল পাওঁ আৰু ক্ৰি-ক্ৰিকেট খেলা চায়ো মই ভাল পাওঁ, বেলেগৰ খেলা চায়ো ভাল পাওঁ।
অ', হয়, হয়। আৰু মানে বেচ-বেলেগ খেলও ভাল লাগে। ফুটবল ফুট বল আৰু কি কয়! ফুটবল অ', ফুটবলো ভাল লাগে।
ফুটবলো হয়, বিভিন্ন ধৰণৰ খেল আছে। ভলীবল, ফুটবল, ক্ৰিকেট, তাচ বিভিন্ন ধৰণৰ মানে। হা।
আহা।
কি কৈছা? বিভিন্ন ধৰণৰ খেল আছে চব খেল খেলিও ভাল লাগে, কিন্তু। চব খল খেলিও ভাল লাগে। কিন্তু মোৰ ফেভাৰেট খেলটো হৈছে ত্ৰিকেট। মই খেলি বহুত ভাল পাওঁ সেইটো মই। মানে ধৰি লোৱা তুমি ত্ৰিকেটত কোৱা, কোৱা, কোৱা, কোৱা তুমি কোৱা?
ক, ক, ক, ক, ক।
কোৱা, কোৱা তুমি কোৱা। শুনিছানে?
তুমি কোৱা, অ' শুনি আছো, তোমাক মাতি আছে সেইকাৰণে কৈ আছো। মানে তোমাৰ মাতটো কাটি, কাটি আহিছে।
হয়, হয়, হয় নেটৰ প্ৰব্লেম দিছে নেকি। কোৱা তুমি কোৱা। কোৱা। কোৱা।
অ' চুমি।
মানে বিভিন্ন ধৰণৰ খেলৰ কথা কৈ আছিলো, মই। বিভিন্ন ধৰণৰ খেল আমি খেলিব লাগে স্বাস্থ্যৰ কাৰণেও ভাল আমাৰ। শুনি আছানে? শুনি আছানে? শুনি আছেনে? শুনি আছানে?
হাহ।
আমি বোলো স্বাস্থ্যৰ কাৰণে খেল খেলিব লাগে। স্বাস্থ্যৰ কাৰণে খেল খেলিব লাগে।
শুনা পাইছা, এই শুনা পাইছোঁ। অ', অ' কোৱা তুমি তোমাৰ মাতটো ভালকে অহা নাছিল। কোৱা তুমি এতিয়া।
হয়, হয়, হয় আমি যেনে স্বাস্থ্যৰ কাৰণে খেল খেলিব লাগে। গে আমাৰ দেহটোৰ কাৰণে খেল খেলিব লাগে, দেহটো ভালে থাকে খেল খেলিলে, ধৰি লোৱা। তুমি শুনিচা হয়, তুমি কোৱা এতিয়া।
আমাৰ দে
কোৱা, কোৱা।
আমাৰ দেহটো আ-আ-আমাৰ স্বাস্থ্যটো ভাল থাকিলেটো ভালে হয়। মানে বেছি খেলবা লাগে আমাৰ ইমানো মানে খেলব লাগে। নেখেলিলেটো আমি নে খেলেন হয় ৰিব লাগে, মানে অলপ-অলপ ভাৰি, ভাৰি লাগে না এতিয়া আমাক ইটছ সেইকাৰণে আমাৰ খেলবা লাগে অলপ, তুমি কি, তুমি কি ভাবা।
হয় তুমি ঠিকে কৈছা। মই তুমি কোৱা মতে মই আমাৰ ধৰি লওক বিভিন্ন ধৰণৰ খেল আছে আমি ফুটবলত ফুটবল খেলিলে আমি দৌৰিব লাগে, কষ্ট কৰিব লাগে, সেই কষ্টখিনি আমাৰ দৌৰাপেক্ষ মানে ধৰি লওক ভৰিৰ বিষ গাৰ বিষ এইবিলাক নোহোৱা হৈ যায় আমাৰ তাৰে পিছত তোম তোমাৰ চব খেল খেলিলে দৰিৰি দাৰিব লাগিবই চব খেল খেলিলে দউৰিব লাগিবই যেনে হলীবল আছে ধৰি লোৱা বেডমিণ্টন আছে বেডমিণ্টন খেললে আমি জপিয়াব লাগে
হয়
ধৰি লও বিভিন্ন ধৰণৰ খেল আছে এেনেকুৱা খেল খেলিলে আমি আমাৰ শৰীৰটো ভালে থাকে বুজি পাইছানে হয় তুমি কোৱা এতিয়া তুমি কি ভাবা তাৰে বিষয়ে
অ আমাক চব খেল দাৱৰব লাগে নহলে না মই ভাবো ক্ৰিকেট না ইমান দৰ মানে এক জেগাৰ পৰালেগ ল ই মানে ফুটবলৰ
হয়
লাগে হয় হয় মানে আৰু আৰু ফু আমি দাৰিলে আমাৰ ভালে মানে আমাৰ ভৰিটো ভাল থাকিব আমাৰ স্বাস্থ্যটো ভাল থাকিব আৰু বেলেগ ফুড আৰু আমি বেডমিন্টন খেলো তেতিয়া। ম, আমাৰ কি কৰে যাম, কুদিব লাগে সেইকাৰণে আমাৰ হয়, হয়, হয় স্বাস্থ্যটো ভাল থাকে মানে চব ফ্ৰ্ৰী হৈ যায় ন তুমি কি কোৱা।
তুমি ঠিকে কৈছা সেইটো খেল আমি ধৰি লও খেলিব লাগে তাৰে পিছত তোমাৰ। নানান ধৰণৰ খেল আছে চ আমি আৰু খেল। খেলিলে আমি দুই চাৰিজনক সৰু সৰু বাচ্ছা বিলাক ক'ব লাগে আমি ধৰি লওক খেল খেলিব লাগে। তোমালোকৰো ভাল হ'ব ভৱিষ্যত ভাল হ'ব তোমালোকে পঢ়াই দি নোৱাৰিব পাৰা, খেলি পাৰিব পাৰা খেলেদিও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা। তুমি এটা খেল খ, খেলিলে ধৰিল লোৱা তুমি। ক্ৰিকেট খেলিলা, তুমি ক্ৰিকেট খেলিলে তুমি পঢ়িলে-পঢ়িলেও তুমি ডাঙৰ মানুহ হ'ব নোৱাৰিব, পাৰা কিন্তু তুমি যদি ক্ৰিকেট খেলছ ভালদৰে খেলা তাৰ পিছত তোমাৰ ডাঙৰ মানুহ হব'লৈ সক্ষম হ'ব তোমাৰ সেনেকুৱা।
হয়, হয়। মানে অ, তুমি এ চব খেল ফকচ কৰিলে না। তুমি কোনটোতও ইমান ভাল নহ'বা এ এটা খেলটো ফকচ কৰিলে যেনেকুৱা ক্ৰিকেট অ, যেক ক্ৰিকেট অ, এনেকুৱা পুৰা এ, এ এটা গেম টো খেলা তুমি কি ভাব চ, ভাল খেলা তাৰ পিছত তুমি কি ভাবা তুমি আই, পি, এল, খেলোৱাত তেতিয়াতো তোতোমই পঢ়ি কেনে যিমান এ, পইচন হ তেতিয়া এনেকুৱাই হৈ যাব তুমি কি
হয় হয়, তুমি ঠিকে কি কৈছা। এটা খেলে খেলিব লাগে বা তুমি খেলা, খেলো খেলা এটা খেল খেলি ভাল মনুযোগ খেলা তুমি ভাল ধৰিলোৱা তুমি। ফুটবল খেলিলা, ফুটবল বা ফুটবলটো তুমি ভালদৰে খেলিলা সৰুৰ পৰা খেলি খেলি তুমি ভাল এটা লাইনত গ'লা গ'লে তোম ভাল তই মাতিব নাগে বেলে তোমাক বেলেগ টিমে মাতিলে তেনেকৈ তুমি এদিন ডাঙৰ মানুহ হ'ব পাৰিবা কাৰণ তুমি ধ, সৰুৰ পৰা যেতিয়া এটা বস্তুতে গুৰুত্ব দিবা তুমি সেইটো বস্তু যদি তুমি সেইয় কৰিব পাৰা তোমাৰ ভৱিষ্যয়ত আছে সেইটো বস্ত।
হয় হয়।
তুমি কি ক'ব বিচাৰা তাৰে ওপৰত।
শুনা পাই আছে না।
হয় হয়।
অ, অ, নে এইয়ে মানে আৰু কি কয়
হয়।
অ, তাৰপ আমাক খেলি থাকিলে আমাৰ নিজৰে ভাল হয়। মানে এটা খেল খেলিই
হয় কোৱা। কোৱা তুমি।
নহ'লে এ এটাত ফকাচ দিয়া, চব হৈ যায় মানে এটাত ফকাচ
হয় হয়।
কি ভবা তুমি?
হয়, তুমি ঠিকেই কৈছা কথাখিনি হয় হয়। কথাখিনি শুনি ভালে লাগিল তোমাৰ, তুমি ঠিকে কৈছা কথাবিলাক। যেনে তুমি-তুমি-তুমি যেনে ক'লা তুমি খেলবোৰ স সৰুৰ পৰা মনোযোগ দিব লাগে, সেইবোৰে বহুত ভাল তোমাৰ কাৰণে। দিয়া তোমাৰ কথা কলে ভাল লাগিল, মোৰো। দিয়া ধন্যবাদ।